হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল' তই কওকচো নাহাহিব নাহাহিব
অ জুনুম
হয় কওকচোন যুক্তাশ্ৰী হাজৰিকা ভালনে আপোনাৰ
ভাল আপোনাৰ ভাল
পছো আৰু দ
টো কোনে ৰাখি
মোৰ এইটো দেউতাই ৰাখিছিলে মই যোনটো দিছা গল যে
আপোনাৰ মাতটো অলপ মতা মানুহৰ নিচ
ঘৰ অকলশৰীয়া যে মাইকী মতা দুটা কাম কৰিব লাগে
সবা কৰিলে জনো
হয় হয় এই ভাততিটা পলাই জাচ খাই আছো
উম কি বনালে
হয় আজি বেঙেটা আলো ভাজি পাপা তাই তাৰ পৰাৰা ভাত আৰু আচাৰ আছিলে তেনেকে খাইছো
আহ
বাকী ঘৰ ভাল নহয়
হ
খোৱা বোৱা কৰিলে
খালো
হয় হয় পিছ পৰা ঘৰত কোন কত আছে
মোৰ ঘৰত মই
হয়
মোৰ মা হয় বুলি নকলে আপুনি
ককচোন বাৰু বেছি হয় ছয় ব্যৱহাৰ কৰিব নোৱাৰি যে ইয়াত শুই
ককচোন
উ
হয় আপোনাৰ ঘ হৈ আছে
আহ ওহ মে পহৰ
আপুনি চ চশ ঠিক আছে পাৰিবাৰ খাই লওঁকচোন।
জুনুমুনি আপুনি খুব চঞ্চল দেই খুব কথা কয় ন'।
নহয়, নহয়, নহয় ত' মোৰ দায়িত্ব।
পইচ অ মোৰ ঘৰত মা আছে দেউতা আছে মই আছো মোৰ আহ হাজবেণ্ড আছে আৰু মোৰ অ সিমানেই আছো আমি
সচ পেতে পিয়া আপোনৰ
এইবিলাক এইবিলাক ক চ মাইনাছ কৰি দিব
নাহিব নাহিব।
হয়। হয় তেওঁ বিবাহিত
হয় হয় বৰ্তমান আপুনি কি কৰি আ
মই কাহিয়ত
নহয় নহয় আপুনি এনেকুৱা কি ধৰণৰ আপুনি পৰিস্থিতিৰ লগত মানে হেৰি সংলগ্ন হৈ আছে
কিহৰ লগত?
বা চাকৰি সন্দৰ্ভত আছে পঢ়া শুনা কি ধৰণৰ হয় হয় আপুনি এতিয়া বৰ্তমান কিহৰ লগত আহ জড়িত আছে তহলে পঢ়া শুনা চাকৰি বা বিবিধ ধৰণৰ কাম হয় মই মানে আপোনাক সুধিছো আপুনি কিহৰ লগত জড়িত হৈ আছে বৰ্তমান
মই
উই এ পাঁচ পাঁচ বা হয় কওঁকচোন বেয়া নাপাব মোৰ লগৰ এজনত আহিছিলে মোৰ ৰুমলৈ মই বৰ্তমান। হয় কওকচোন
হয় কওঁক।
হয় কওকচোন
কি কম?
হয় হয় আপুনি বৰ্তমান কিহৰ লগত থাকে হয় হয় হয় আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনা কি
মোৰ একো নাই বিবাহ অ বিবাহটো মই কৰিলো দুই নম্বৰৰ বিবাহ দ্বিতীয় বিবাহ মোৰ পৰি
অ হয় হয় বৰ্তমান বৰ্তমান মা দেউতাৰ খবৰ ভালে আছে
আপোন
জানিব পাৰিলে সময়টো কিমান সময় পাতিব লাগিব।
দহ ন দহ মিনিট
ত প ন বৰ্তমান পাঁচ মিনিট হৈ গ'ল। হয় কওকচোন এতিয়া
হয় আৰু পাঁচ মিনিট যেনে তেনে সহ্য কৰক
হয়, আপোনাৰ নেটৱৰ্কটো অমান বেয়া লিপোনাৰ মাতাটি প আহিছে।
হেল্ল'।
ভাত বেঙেনা আলু ভাজি হয় হেল্ল' বছে হেল্ল'
আপুনি ভাত কিহেদি খাইছে
ভাত বেঙেনা আলু ভাজি দাইল আৰু ভাত আৰু আচাৰ আছিল লগত
আপোনালোকৰ ঘৰত বেঙেনা এতিয়া ফোন কৰে নি
বেঙনা মানে
আপুনি খুব আপুনি খুব বেঙেনা
হয় বেঙেনা ভাল পাওঁ মই
উম
জীৱনটো বেঙেনাৰ দৰে যে
খুব বেঙেনা দিলে হয়তো
নহয় নহয় নহয় জীৱনতটো মোৰ বেঙেনাৰ দৰে ভিতৰতো পাহি ভালেই থাকে ভিতৰতহে পোকে
নাই নাই সেইটো চাৰ্জেই হোৱা নাই অ চাৰ্জাৰডাল সলাই থৈ আহিলো তথাপি এডাল এইটো চাৰ্জ হোৱা নাই ওৱান পাৰ্চেন্ট পালেগি হয় আৰু আৰু তিনি আৰু তিনি মিনিট মান আছে আৰু আমাৰ নহয়
হয় হয়
খহনীয় হৈ পৰিছে
হয় হয় হয় সহজ কৰিবাক দিগদাৰ হয় আজিকালি মানুহবোৰৰে ধৈৰ্য সময় সকলোে কেনে কমি আহিছে যে হয় যিমানে আমাৰ আধুনিক হৈ গৈছে মানুহৰ মনবোৰ সিমান থেক হৈ গৈছে
আপুনি বাৰু সংস্কত পঢ়া নেকি
মই সহজ অকণমান অধ্যয় কৰিছিলো বাৰু নকৰা নহয় কিন্ত বৰ্তমান মই ইমানো বেছি তাৰ লগত জড়িত নহয়
গাতে গা লাগি কিহ লগোকো জড়িত হৈ আ
বৰ্তমান জীৱনটোৰ লগতে জড়িত হৈ আছোঁ।
উম, উম।
কি ভাগ্যই ক'ত
ভাগ্য কোন আপোনাৰ কাৰণ উম।
হয় মই বৰ্তমান এগৰাকী মহিলা হয়। গাভৰু
অ', আপুনি অ', হয় দিয়ক।
উম, হয়, হয়। কাৰো লগত প্ৰেমৰ সম্পৰ্ক নাই এতিয়ালৈকে।
হয়।
আপুনি ৰাতি কথা পাতি আছে আপোনাৰ। আপুনি বিয়া পাতিলেনে?
গাওখোঁ গাভৰু পাই গতে।
বিয়া পতাৰ পিছত গাভৰু হৈ নাথাকে নেকি?
আছোঁং নহয় নয়
কি ক'ব বিচাৰিছে আপুনি?
বিয়া পতাৰ পিছত সিটো
তুমি কি কয়?
ত মহিলাক -
কোনে কৈছে আপোনাক এইটো? কোনে শিকাইছে?
নাই আমি গাঁৱলীয়া যে ইমানখিনি কথা নাজানে যিমান
অ', নাই নাই গৈ আহ, আপোনালোক গৈ আহ, ক্ষমা কৰিব। উ তেওঁলোককো যাব বুলিয়ে কয় সৰু হৈ পিছে আপুনি হয়তো অকমান বুঢ়ী হৈছে-
নাই, নাই, নাই, মোৰ পশিছ বছৰ হৈছে, মোৰ পশিছ
আপোনাৰ মাতৃ ফণিটো কিন্তু একেবাৰেই ভাল। এগেতি
কি কৰিব কওঁকচোন দুৰৰপৰা, দুৰৰপৰা পাহাৰটো দেখিবলৈ ভাল ওচৰতহে বেয়া। কথা এষাৰ আছে নহয় এখন কিতাপৰ বাহিৰৰ পৃষ্ঠাটো দেখ আপূনি ভিতৰ খিনি তুলনা কৰিব নোৱাৰে।
আপুনি বেয়া হলে আপোনাৰ মানুহটো বৰ পস্তাব।
ছাৰ কওঁকচোন।
নাই আপুনি একদম ভাল মহিলা নহয়।
নহয় ন
ন
জানো আৰু
ওম ওমহ নিশ্চয় আমাৰ এই কলটিক তেওঁলোকে বহিষ্কাৰ কৰিব
হয় দেখোন আমাৰ প্ৰথম প্ৰথমত এইটো হেৰি বুলি কয় এইটো কি বুলি কয় পথল অভিজ্ঞতা হয়
বৰ বেয়া অফিচটো
আও চৈধ্য মিনিট আছে আৰু দহ মিনিট আছে দছ ছেকেণ্ড দহ মিনিট সময় কেনেকে কথা পাতিলো কবই নোৱাৰিলো আপোনালোকৰ কথা পাতি খুব ভাল লাগিল আশা কৰো আগলৈও পাতি থাকিম
আশাৰে আজিলৈ ইমানতে সামৰিছো
হয় শুভৰাত্ৰি অও